হেল্ল, খুৰা ভালে আছে আপুনি। অ', মই শুনা পাইছিলোঁ, আপোনাৰ বোলে গা বেয়া আছিল বোলে।
হয়, হয়। এ দুদিন মান আগতে মোৰ অলপমান সমস্যাৰ সৃ সৃষ্টি হৈছিল।
সেই অ', সেইটোৱে শুনা পাইছিলোঁ আৰু মই।
হয়, হয়। এই মান মানে অচ অফিচৰ পৰা আহোতে, আবেলি অলপমান অহ এ এই অফিচৰ পৰা আহোঁতে, আবেলি এয় ফাচ ত তো, অকমান লৈ আনিলোঁ ঘৰত এতে কাম বুলি। এ তাতেতু থিয় হৈ হৈ খাব লাগে তো।
হয়, হয়।
সেইটো, ব্যৱস্থা নাথাকে। তো থিয় হয় ন', কিয় খাব লাগে বুলি মই ঘৰতে লৈ আনিলোঁ। আনি, এই খা খালো। কিন্তু খোৱাৰ পিছতো মোৰ তো অৱস্থা, একদমেই বেয়া হ'ল।
বহুতেই খাইছো, এইবিলাক বস্তু ইমান খাই উম, বহুতে খাইছিলোঁ এই ৰিচেণ্টলি আকৌ খাইছিলোঁ, এ পুৰা মোৰ গা বেয়া কৰিছে, খোৱাৰ পিছত এইটোৱে।
আজিকালিৰ, আগতেতো বাৰু ভালে আছ ছিলে। তেওঁলোকে ভা ভালদৰে বনাইছিলে, ভালদৰে বনোৱা খিনি ঢাকি মেলি ৰাখি ৰাখিছিলে। কিন্তু এতিয়া
তেলতে দশ দিনলৈকে বনাই থাকে।
হয়, তাকেতো, এতিয়া মই দেখিলো অ, মই ৰিচেন্টলি দেখিলো যে সিহঁতে তেলবোৰ ইউজে নকৰে বাত চে ঞ্জে নকৰে। হয়, একদম ক্ষহ হয়, এক-একেবাৰে স সলনি নকৰাৰ বাবে, সেই তেলটো একদম কলা পৰি যায়।
উ আৰু যোনটো বস্তু হয় যোনটো আৰু বেচা নাখায় সটো বেলেগ এ লগগে বেছি থাকে যেতিয়ৈক এইটো শেষ নহয় নেপেলাই
অ সেইটোয়ে সেইকাৰণে সিহতে সিহতেতটো হয় হয় সেইটো আৰু সিহঁতে বা পইচাটোহে চাই সিহঁত যাতে মানুহৰ স্বাস্থ্যৰ লগত ধেমালি কৰি আছে
অ হয় আৰু বস্তু বিলাকৰ কোৱালিটি ইমান বেয়া থাকে
তাকেতো তাকে মই খোৱাৰ পিছত মই গম পালো মই কিয়নো খালো এনেকুৱা লাগিলে মই ভাবিছিলো যে একো অনিষ্ট নকৰিব চাগে আৰু আগে পিছে মাজে মাজে মই খাও কিন্তু সেইদিনা ম খ তাৰপিছ ম
সেইটোৱে মইো আগতে খাইছিলো ইমান বেমাৰ বেমাৰ এতিয়া অকমান খাব কাম কৰিছো তো মই এতিয়াও মোৰ পেট বেয়া হৈয়ে থাকে মাজে মাজে নোখোৱা কাৰণে নাখালেও পেটটো বেয়া হৈয়ে থাকে মানে পুৰা বেয়া কৰি দিছে বেছি খাই খোৱা কাৰণে মোৰ
হয় হয় নাখাবা ফাষ্ট ফুড বোৰ ইমান ভাল ভাল নহয় তুমি ঘৰত ততে যদি কিবা মন গৈছে তুমি ঘৰতে বনাই খোৱাত টোৱে ভাল। অ', আৰু আমি ঘৰতে যিবোৰ বনাই খাওঁ আমি একেবাৰে মানে অ', হয় এতিয়াই বনাইছো, এতিয়াই খাইছো। সেটো আৰু সেই সেইবোৰ য'ত অ', সেইবোৰ তোমালোকৰ এ কিমান দিনৰ পৰা
থৈ, থৈ, হয়, হয় কেনেকা পানীত বনাই আৰু কেনেকা লেতেৰা ফেতেৰা পানীত বনাই এইটো আমি দেখা নাপাওঁ। পাৰ
তাকেইটো তাকে তাকেইটো মই, মই ভাবিলোঁ আৰু মই নাখাওঁ এই ফাষ্ট ফুডবোৰ। খোৱা বন্ধ কৰিম আৰু এই ফাষ্টফুড বোৰ এ ইমানৰ শৰীৰৰ কাৰণে ভালো নহয়।
শৰীৰখন একদম ভাল নহয়। পুৰা হাৰ্টত, হাৰ্টৰ এফেক্ট কৰি দিয়ে, বেছি খালে।
হয়, হয় আৰু পুৰা তেলত তিয়াই থৈ যে পুৰা তেলত তিয়াই কিনে হয়।
আজিকালি ইমান এটা, এটা, এটা দছ দছ মিটাৰ দি কিনে নতুন দোকান আহিছে। যায় ফাষ্ট ফুডত ন' নতুন, নতুন বস্তু ইমানে হৈ গেছ বিচনা
দেখা পাইছো দে মই আমাৰ তলতে আছে এ মই কিছুমান আগতে য'ত মই খাইছিলো। সেইবোৰ এতিয়া নাই। শকিয়াই হৈ গ'ল। এতিয়া নতুন, নতুন ইমান বহিছে ইমান আহিছে আৰু নতুন, নত
দেখা পাওঁ ভালটো ভালটো ভাল এনে ঘৰৰ খোৱা খানা যেনেকা দে ষ্টুডেন্টবোৰ নাথাকে অকল ফাষ্ট ফুডে ফাষ্টফড যাওঁ তাতে ফাষ্ট ফুড। এনে ভাল কৰি খাব নাপায়। অকল ফাষ্ট ফুড তেলত ঘি থাকা কি কি থকা বস্তুবিলাক দি থাকে, মিঠা বস্তুবিলাক।
হয়, হয় তাকেটো। অ', ময়ো অ', সেয়ে দেখিলো যি দেখিলো এতিয়া আৰু সিহতে এইবিলাক লাইচেন্স অ', নথকা হয়ে কিছুমানে মানে বহি যায় কিছুমানৰ কিছুমানৰ উম লাইচেন্ঞ্চ নাথাকে অ
পানী লেতেৰা ফেতেৰা পানী বনাই লেতেৰা ফেতেৰা পানীত বনাই থাকে বস্তুবিলাক চেকো নকৰে আৰু কিটচেন বিলাক চাফ চুথৰা নথয় লেতৰা ফেতৰা বস্তু জাগাতে বনাই থাকে আমাৰে বেয়া হৈ যায় আৰু তাৰপিছত পেট বিলাক সেহেন্তেটো নাখায় আমাকে খুৱায়
সেইটোৱে সেইটোয়ে মই যি দেখি ছিলো সেইটো এ নোখোৱাটোৱে ভাল
নোখোৱাই ভাল আৰু হয় মই মই খাবা কাৰণে একদম কমাই দিছো কেতিয়াবা কেতিয়াবা বাহিৰত গলে ন মই নাখাওে বস্তুবিলাক মিঠা বস্তুও খোৱা অকণ কম কৰিছো আৰু
হয় হয় তোমাৰতো আগৰ পৰা পেটৰ সমস্যাও টো আছিল
হয় হয় হয় সেইটোৱে সেইটোৱে সেইটো খোৱা কাৰণে হৈছিল সেই কাৰণে মই কমাই দিছো নাখোৱা কৰি দিছো কুকুৰা
হয় হয় ঠিক কৰিছা এইটো ঠিক কৰিছা বা হয় হয় বাহিৰৰ বাহিৰৰ বস্তুবোৰ তুমি নোখোৱাটোৱে ভাল তোমাৰ যিহেতু পেটৰ সময় হৈছে আগৰ পৰাই ত তুমি এই ফ্ষ ফুটবল সেইবিলাক নাখাবা
হয় হয় এইবিলাক অকল এইবিলাক অকল কেলৰিজ থাকে অকল পেট বেয়া কাৰণে কাম হয় একো ফাইদাত নাথাকে নাই একো ভাল বস্তু ভাল কাম কৰে শৰীৰ অকল বেয়া কৰে শৰীৰ অংবলাক
তাকেইেতো তাকে মই হেৰি দেখিলো যি দেখিলো আৰু কিছুমানৰ ক্ষেত্ৰ ক্ষেত্ৰতো মই দেখা পালো যে সিহঁতে ইমান লেতেৰাক কেে বনাইছে ইমান ল তেৰাকে থৈছে সেইবোৰ মানে খাব মনেই নাযায় কিন্তু মানুহ মানুহবোৰ সেইটো খাব কাৰণে লাইন ধৰি বহি থাকে
হয় হয় আৰু যি বস্তু দেখা পায় সেইটোোৱে সোমাই দিয়ে এনে নাচায় ডেট ফেইল হৈছে কি হৈছে বেয়া হৈছে কি কি হৈছে চব্জ বিলাক এনে চৰা পচা চব্জ বিলাক দি দিয়ে
তাকেইেতো তাকেইেতো ইমান বেয়া বেয়া বস্তু োৰ মানে ব্যৱহাৰ কৰি সিহত তাতে বনায়
আৰু ইমান বেয়া কোৱালিটিৰ বস্তু বিলাক দিয়ে চচৰ ইমান বেয়া কোৱালিটি দিয়ে পেট বিখোৱা যাতি এইবিলাক বস্তু গোটেই
তাকেইতো তাকেইতো সেইবিলাক নোখোৱাই ভাল মানুহৰ যদি তুমি ঘৰত বনাই কেনে খোৱা সেইটো বহুত ভাল তুমি বাহিৰত নোখোৱাটোৱে ভাল আজিৰ দিনত
হয় ফুটপাঠত যে ইমান ফুট ফুটত ইমান দোকান বিলাক যে ধুই ধুলি বিলাক লাগি যায় লেতেৰা গাড়ীৰ ধোৱা বিলাক লাগি যায় খানাত সেইটোৱে খাই আছে মানুহে ইমান লেতেৰা ফেতেৰা হৈ যায় এতে অকল অকমানো চাইডত কিবা লগাব লাগিলে একো নলগাই এনে লেতেৰা ফেতেৰা দি থাকে খানা
তাকেইতো মই সেইয়ে দেখিলো আহ কিন্তু ভাবা নাছিলো যে খোৱাৰ পিছত মোৰ এনেকুৱা পেটৰ সমস্যাৰ সৃষ্টি হ'ব সেইকাৰণে মই ভাবিলো যে হ'ব এ এবাৰ খাইছো দিলো আৰু ভুলতে খালো আৰু এতিয়া অ দ্বিতীয় টাইম আৰু মান! হয়ে
আৰু ইমান দাম লয় ইমান দাম লয় বস্তু বিলাকৰ খোৱাতো সেইটো ইমান বেয়া
হয় হয় সেইটোতো পইচা পইচা বহুত লয় পইচা বহুত লয় অ তাতে আগতে আমি চিঙৰা দহ টকাত খাইছো
এতিয়া পঁচিশ বিশ টকা বিশ পঁচিশ টকা হৈ গিছে তাকো ইমান বেয়া কোৱালিটিৰ দিয়ে বা বাচি চিনি চিঙেৰা বিলাক দিয়ে একদিন আগৰ মিঠাই বিলাক দিয়ে এনেকা হৈ গৈছে।
তাৰপিছত সিহঁতে বাঢ়ী বস্তুবোৰ পেলাই নিদিয়ে নহয় হয় সিহঁতে তটো পইচাৰ লগতহে বা যোৱাকালিৰ বস্তু যদি ৰৈ গৈছে সিহঁতে কিয় পেলাই দিব সিহঁতক তোক পইচা লাগে নহয়!
অ ভাল কৰি নথই আৰু ভাল কৰিয়ে নথয় মাখি বিলাক লাগি থাকে তাতে!
তাকেতো
সেইটোৱে আৰু!
এতিয়া মই হয় হয় মই ফোন মই মই
হয় হয় মই মই বিজি আছিলো মই স্কুল কলেজ আছিল যে মই আজি সময় পাইছো সেইকাৰণে আপোনাক ফোন কৰিছোঁ।
অ মই ভাবিছোঁ যে এ বাবাইটো এবাৰ ফোন কৰিছিলে চাগে এ আগতে কিন্তু তেতিয়াটো কৰাও নাই! বহুত দিন হ'ল, অ কি হ'ল, আহ?
স্কুল থাকে কলেজ থাকে টিউচন থাকে, টিউচন কৰা হয় তাৰপিছত মই অকনু এক্স্ৰা ক্লাছ লৈছোঁ সেইটো তাতে বিজি থাকো আৰু মই। সেইটোই আপোনাক শুনাছো আপোনাৰ অকমান গা বেয়া আছিল মায়ে কৈছিল! তাৰ আপোনাক মই ফোন দিছিলো ফোন লগাইছো তাৰ সেইকাৰণে আপোনাক সেইটো আৰু ফাষ্ট ফুডটো একদম বেয়া। বেয়া
হয় ঠিক আছে বা ভাল, হয় হয় ভাল লাগিল তুমি ফোন কৰিছিলা। তই আৰু অ খবৰ লৈছোঁ। পইচা মূৰলৈ ভাল লাগিছে আৰু মই তোমাক আহ তুমি মোক ফোন নকৰিলেও, মই তোমাক ফোন কৰি কিনে কম বুলি ভাবি আছোঁ। যে তুমি এ তোমাৰ যিহেতু? সমস্যা আছে। এ তুমি ফাষ্ট ফুড বোৰ বেছি এ নাখাবা। আজিকালিতো বহুত বে হয়। ভাল কৰিছা এইটো ভাল কৰিছা। তুমি এ বাহিৰৰ না। খাবই যি খাব লগা থাকে তুমি ঘৰতে ভালদৰে বনাই কিনে খালে। ইমান অনিষ্ট নকৰে আৰু
থাকে মায় মই কওঁ ন মায় বনাই দিয়ে, আৰু মই বাহিৰত নাখাওঁ যে সেইকাৰণে মে ঘৰতে বনাই দিয়ে।
হয় হয় ঠিকে আছে। এইটো ভাল কৰিছাঁ এইটো বাহিৰতো একদমেই খোৱা বন্ধ কৰি দিয়া। আৰু এই ফাষ্ট ফুড বিলাক যিবোৰে ভালদৰে নবনায়, পৰিষ্কাৰ পৰি্ছন্নতা সেই তটো নাচাই সেইবোৰ দোকান আহ সকলৰ বিৰুদ্ধে দোকানী সকলৰ বিৰুদ্ধে চৰকাৰে এফ
অকন কৰি ব্যৱস্থা অ হয় হয় অকণ চাব লাগিব কেনেকে কি কৰি আছে মানুহ বিলাকে খাই আছে সিহ নাচাই চৰকাৰে মানুহবিলাকে খাই আছে যে নাচাই চৰকাৰে চাবা লাগে এই বিলাক সিহঁতৰ লগত লাইচেন্ঞ্চ আছে কি নাই পানীৰ কেনেকা ব্যৱসায়
তাইয়ত বাৰু সিহঁতকো এতিয়াই চেন্ঞ্চৰ বাবদ সিঁহতে পইচা পায়। পইচা পাই কেনে লৈ পইচা দি লাইচেন্স টো বনাই লয় তাৰ পিছত সিহঁতে চাব কৈ নাহে যে ফুড কেনেকুৱা কোৱালিটি মেইনটেইন কৰি আছে খাদ্য বোৰ খাদ্য ব্যৱস্থাই এই সেইবিলাক আহ মাজে মাজে সময়ে এ আহি কিনে প্ৰশাসনীয় বিষয়াসকলে সেইটো চাব লাগে।
হয় হয় চাব লাগে নাচায় আৰু এনে লৈ লৈ পইচা পইচাখন লৈ লয় আৰু তাৰ পিছত নাচায়ে লাইচেন্সটো দি তাৰ পিছত নাচায় ক
তাকেতো দিয়া ভালে হ'ল মোৰ ভাল লাগিল তুমি ফোন কৰিলা খবৰ ললা আৰু তুমিও সেই বাহিৰৰ বস্তুবোৰ খোৱা বন্ধ কৰা
হয় মই একদম কমাই দিছোঁ একদমেই কমাই দিছোঁ দিয়ক হ'ব দিয়ক দিয়ক উম দিয়ক